হাত।
অ', কি কৰি আছা?
মই এনেই আছিলো ৰ'বা বহি, তুমি কি কৰিছা কোৱা?
ময়ো এনেই আছোঁ, তুমি বোলে নতুন বিজনেছ ষ্টাৰ্ট কৰিছা।
হ', হ' তুমি কেনেকে গম পালা পিছে?
এ মোৰ ফ্ৰেণ্ড এজনে ক'লে, অ'।
অ'। হয়, হয়, ঠিকে শুনিছা তুমি।
অ', মই তোমাৰ কেক জুছ তোমাৰ সেই ফল মূলৰ জুইচ
অ', ভাল ভাল ভালে কৰিছা।
আৰু এতিয়া তুমি কি কৰি আছা পিছে বৰ্তমান? মানে মানে কি কৰি আছা মানে যেনেকে মই কিবা ষ্টাত কৰি আৰম্ভ কৰিছোঁ আৰু সেনেকে কিবা কৰিছানে
কি?
মানে কিবা কাম কৰি আছে নে এতিয়া বৰ্তমান?
অ', অ', ময়ও কৰি আছো।
যটাই
ডাঙৰ বাণিজ্য টাইপ নহয় মানে তোমাৰ কবগলে বিজনেস সৰু সোৰা বিজনেস এনেকে ক'ব গ'লে।
আচ্ছা কিহৰ পিছে?
তোমাৰ এইটো হোটেলৰ সেই থাকে এজেঞ্চি টাইপৰ এজেঞ্চিৰ সেনেকে ক'ব পাৰা।
অ', আচ্ছা ভালেই বাৰু ঠিকে আছে কেতিয়াৰ পৰা আৰম্ভ কৰিছা পিছে?
এটো তোমাৰ ওয়ান ইয়াব় মান হ'ল।
বা এবছৰ হৈ গল বা ভালেই সময় হ'লচোন। উম আৰু অ', সেই পিছে কি কয় মই তোমাৰ মোৰ যিখন তালিকা আৰু কেকৰ জুইচৰ সেইবোৰ মই এখন পোষ্টাৰ বনাইছো বনাই কিনে মানে সামাজিক মাধ্যমত মই শ্বেয়াৰো কৰিছো বাৰু বিতৰণ কৰিছিলো আৰু তাত তাতে যদি কিবা যদি তোমালোকৰ থাকে কেতিয়াবা যদি অৰ্ডাৰ দিবলৈ যদি কেক বা কিবা সেনেকুৱা মোক জনাব পাৰা মানে তাত মোৰ ফোনৰ নম্বৰটো দিয়া আছে।
আচ্ছা ঠিক আছে বাৰু মই জনাম বাৰু
ঠিক আছে আৰু তোমাৰ পিছে কি অ', কেক তোমাৰ ভেনিলা আছে ষ্ট্ৰবেৰী আছে তোমাৰ চকলেট আছে। পাই যাবা আৰু ধুনীয়া যি যি অ', যি যি ডিজাইনৰ তুমি বিচাৰা মানে দুখন মানকে চিলাই অ' বাচিব লাগে তুমি তাৰ পৰা বাচি ললে হ'ল।
আচ্ছা ঠিক আছে আৰু কি নিজে কাচ সেনেকুৱা বনাব পাৰা?
হয়-হয় পাৰো।
আচ্ছা ঠিক আছে। বাকী তুমি জুচৰ বিজনেচ বিলাক ঘৰতে যুজ বিলাক ঘৰতে বনোৱা নে কিনি আনি বিক্ৰী কৰা।
সেই তোমাৰ হোমেদ বুলি কয় তোমাৰ ফল মূল আনি থোৱা থাকে ফ্ৰীজত বা অনেকে থাকে ভালকে থাকে আৰু ত তেনেকে বনাই দিওঁ আৰু।
অ।
উম আৰু বাকি অ তুমি কি হৰ এজেঞ্চি কৰি আছা মানে কিহৰ এজে কামটো কি? কেনেধৰণৰ?
হই, মোৰ ইভেণ্টৰ আৰু মালগাৰি নিয়া বিলাকৰ ডেলিভাৰী ডাঙৰ ডাঙৰ দেষ্টিনেচন সেইবিলাকৰ।
ঠিকে আছে দিয়া। এইখিনি আমাৰ পিছে অ আমি যিখিন ঠাইত থাকো ন মানে তুমি আমাৰতো ওচৰতে ঘৰ নহ। মই তোমাৰ মাতো চিনি পাইছো বাৰু, বেছি দূৰ নহয়। এইখিনি ঠাইত মানে তোমাৰ নাছিলোও তেনেকুৱা এখন যত বিয়া বিয়া বা কিবা হ'লে মানে অনুষ্ঠান, প্ৰতিষ্ঠান হলে এ, এনেকুৱাানে যিয়ে মানে সজাব পাৰে ধুনীয়াকে ডেক'ৰেশচন কৰিব পাৰে। সেই কমেই আছে মানে সেইখন দুখন দৰকাৰো আছিলে। ভালে দিয়া ভালে কৰি চা পিছে। আচ্ছা তুমি অকলে কৰিছো নে আৰু কোনোবা লগত ৰাখিছা মানে
স নাই মৰ ম বৰ আছে আৰু মানুহৰ ডাঙৰ ডাঙৰ আৰু আৰু ইহতে হয় প্লেন বনাই। মেম্বাৰ বুলি ভাবিব পাৰা আৰু।
অ, 'ঠিক আছে দিয়া পিছে তোমাৰ সেই নাম্বাৰ এইটো নাম্বাৰ ন তোমাৰ ফোনৰ দিয়া মই কি কয়? ছেভ কৰি থম দিয়া বাৰু আৰু, এই কি কৈ কেতিয়াবা যদি আমাৰো কিবা যদি থাকে তেতিয়া মই তোমাক জনাম আৰু ওচৰত। ওচৰ চুবুৰীয়াৰ যদি কিবা থাকে
অ, 'বাকী তোমাৰ খবৰ পাতি?
বাকী আছোঁ দিয়া চলি বৰ্তমান ব্যস্ত আৰু এতিয়া। তোমাৰ এই কি কয় মহাবিদ্যালয় উতীৰ্ণ হৈ অহাৰ পিছত মানে, এতিয়া আৰু ঘৰতে আছো যিহেতুকে ভাবিলোঁ এনেই নোৱাৰো কিয় থাকো কিবা এটা কৰো মানে সৰু সুৰা ঘৰতে আৰু, ত সেনেকে সেনেকে কৰিলো। এতিয়া বৰ্তমান এতিয়া ঠিকে আৰু ব্যস্ত অলপ চলপ। তাৰে মাজতে পঢ়া শুনা কৰি আছো। সেনেকুৱা আৰু।
অঁ।
বাকি তুমি ঘৰত ভালনে সকলোৰে?
ভাল ভাল ভাল চবৰে ভাল।
অ, 'দিয়া এই তোমাৰ কলেজ শেষ হোৱাৰ পিছত লগে মানে পোৱা নাই আমি। সেই, যেতিয়াই পাইছিলো আৰু।
অ। তুমি এই চাবত যোৱা নাই মেলা চাবত যোৱা নাই উমবুবাছি মেলা
অহ নাই ৰবা যোৱা বহুত ভিৰ হয় হেঁচা ঠেলা শুনিছো পিছত যাম কালি কালিলৈ যাম চাগে এবাৰ যদি বাৰু আজি নগলো আৰু বতৰো বেয়া ছোন
যাব লাগে নাই যোৱা নাই যোৱা যোৱা নাই তাত আমাৰ কাম চলি আছে কিন্তু চোৱা নাই বাকী মানুহ হৈছে
আচ্ছা আছা আৰু বতৰটো কেনেকুৱা পিছে সেইফালে
বতৰ ভালেই ধুনীয়া হৈছে বতৰতো বেছি গৰমো নাই
এয়া আৰু বাকীত এইপিনে অকণ অকণ মানে বৰষুণ আহিব চাগে আৰু এনেকুৱা হৈছে
অ
হম আৰু সেই কি কব ওলাইছিলো অ তাৰ পিছত তুমি কি কলেজ শেষ হোৱাৰ পিছত আৰু কিবা এনে পঢ়ি আছে নে এম এ কৰি আছা নেকি
নাই নাই মই এম কং কৰি আছো এম কঙৰ লগতে কামো কৰি আছে
অ আচ্ছা ঠিকে আছিলে এম কম আছিলে আকৌ মোৰ মনত বি কম আছিলে তোমাৰ পাহৰি গলো মোৰ বি এ আছিলে তোমাৰ বি কম আছিলে ঠিকে আছে দিয়া এম কম কৰি আছা লগতে তোমাৰ এজেঞ্চি চলাই আছা ভাল কৰিছা তাতে আৰু এবছৰো হ'ল
অঁ
তুমি মানে ঠিক কলেজ খতম হোৱাৰ পিছতে মানে ষ্টাৰ্ট আৰম্ভ কৰি দিলা চাগে হয়নে
তোমাৰ কিমান মান দিন হ'ল
মোৰ তোমাৰ বেছি মাহ হোৱা নাই চাৰি মাহ মান হ'ল চাগে চাৰি মাহ পাঁচ মাহ মান বাকী কলেজ শেষ হোৱাৰ পিছত অলপ ঘৰতে বহিলো তাৰপিছত আৰু ভাবিলো কি কৰো কি কৰো কি কৰো যিহেতুোকে জানোৱেই ন আমি ছোৱালী হয় অলপমান এইবোৰৰ ক্ষেত্ৰত মানে শিক্ষাটো আছে অলপ মানে ৰুচিও আছে ন ৰুচি থাকিলে একো নালাগে ৰুচি থাকিলে মানে চব সম্ভৱ হয় ত মোৰ আছিলে কাৰণে মই কৰি দিলো এইটো সেনেকুৱা আৰু বাকী জনাবা পছি যে আৰু যদি কোনোবাই যদি লয় লয় বুলি ভাবিছে বা তোমালোকৰে কাৰোবাৰ যদি বাৰ্দে চাৰ্দে থাকে মোক জনাবা কনক্টে কৰিবা
ঠিক আছে ঠিক আছে জনাই দিম বাৰু আৰু তুমি তো নাখালা
অ অ খালো দিয়া দেৰিয়ে হ'ল অলপ আগতে খাই লৈছিলো তোমালোকৰ হল খোৱা
অ মইও খালো
দিয়া বাকী ভালনে ঘৰত মাহঁতৰ দেউতাহঁতৰ
অ ভাল ভাল আৰু তোমালোকৰ
আমাৰো আছে দিয়া ছলী মাজতে বাৰ বিয়া গল আৰু এতিয়া মই যে মই যে অ তুমি যে মই যে কলো মাত্ৰ মোৰ মানে বেছি মাক হোৱা নাই হ ইট্ৰাট কৰিব তেতিয়া মই আমাৰ বাৰ বিয়া বিয়াৰ সেই চলি আছিলে কাৰণে তেতিয়া অলপ কেনচেল কৰি পিছলৈকে দি দিলো আৰু এ চলাই আহিছে এতিয়া বৰ্তমান ঠিকে আছে বেপাৰ মানে অ চলি আছে আৰু ঠিক ঠাক উম ভালে আৰু অ কি কয় এ তোমাৰ লগত বান্ধৱীজন আহ বন্ধুজন যে থাকে তাৰ কি খবৰ পিছে ভালে আছে নে সি এতিয়া
অ ভালে আ
মাজতে বহুত অসুখৰ পৰা হ'ল ন অহৰি গা ভাৰি হল নেকি অসুখ হৈ পেলে
অ ই মোৰ লগতে আছিল কামত এতিয়া এতিয়াও আ এতিয়া মোৰ লগতে কামত কাম কৰে মোৰ লগতে একেলগে
অ ভালে দিয়া ঠিকে আছে ভালে কৰিছা
ঘৰত বিয়া ছেছ অ আম একেলৈ কাম কৰো আমি
ভালেই দিয়া ঠিক কি কৰিছা তাৰ ভাল ঘৰত সকলোৰ
তাৰ অ ভালেই চাগে ইমান আওঁ ঘৰৰ বিষয়ে গম নাপওঁ বাৰু
অহ দিয়া। ঠিকে আছে।
অ' কি কৰি আছা?
মই তোমাৰ বৰষুণ আহিছে ৰবা, কাপোৰ-চাপোৰ লৈ আহিলো এতিয়া। জাপিম। তাৰপিছত আৰু সেই আৰু তোমাৰ, আৰু এটা কেইটামান অৰ্ডাৰ আহিছে। অলপ পিছত কেক বনাম। বনাই কেনে পাৰ্চেল কৰিম। তাৰপিছত আকৌ ষ্টাৰ্ট কৰিম। সেয়াই আৰু
অ' মোৰো আইটোৰ টিম এটা তোমাৰ বৰ্তমান, ইহঁত অমুক আছে। -কামাখ্যা তাতে আছে ৰ'বা।
অ'হ
সেইটো মানুহ আহিছে ন? আমাতে গেষ্ট মানুহ বিলাক আহে।
অ' অ'। তাতে বাকী কেনেকুৱা মানে এতিয়া ভিৰ -ভাৰ হৈছে নে মানুহ?
অ বহুত ভিৰ। বাহিৰৰ মানুহবিলাক আহিছে ন।
অ'হ অ'হ বাহিৰৰ পৰা আহি ন বহুত। পৰ্যটকবোৰ,
অ বাহিৰৰ মানুহ বহুত আহে।
উম। তাৰপিছত আৰু সেই কি কয়, তোমাৰ কেইদিনলৈকে থাকিব?
অহ তোমাৰ টুৱেন্টি ফাইভলৈকে থাকে।
টুৱেণ্টি ফাইভ, আৰু আজি কিমান আছিলে তেইছ
তেইছ অ'হ।
তেইশ জুন। অহ। পঁচিশ জুনলৈকে থাকিব। আচ্ছা আহ তোমালোকৰ ওচৰতে নেকি আম্বুবাচী মেলাখন?
নাই। নাই। নাই। দূৰ আছে। ভালেখিনি দূৰ আছে।
আচ্ছা। আচ্ছা। দূৰ আছে। উম।
একো নাই। হ'লেও
আচ্ছা। তোমাৰ সেই এজেন্সিত টোৰ ৱেবচাইট আছে নে? নে এনেই তোমালোকে কৰি আছা কিবা?
নাই। নাই। ফোন নাম্বাৰটো সৈতে আছে আমাৰ। আমাৰ মানে মানুহে চাব পাৰে, আমি মানে কামবোৰ কেনেকুৱা
আচ্ছা মানে এনেই আৰু তুমি তোমালোকে ৰেণ্ডম আৰু, কোনোবাই মাতি দিলে, ধৰি লোৱা এনেকুৱা আৰু
নাই মানে। আমি অ সেইকুৱা কৰো আৰু যি কোনোবাই যদি হি কৰে পাতিব খোজে, পুৰা ফোল মেনেজমেন্ট
অঁ'হ অ'হ। ঠিকে আছে দিয়া। ভালেই কৰিছা। এইখিনি ঠাইতমান মই নাছিলোঁ মানে।
অ তুমিটো কি বুলি কৈতো তুমি কি কি চুচব তোমাক।
হা -হা
তোমাৰ জোচত কি কি বনোৱা?
মৌচম্বী জোচ। তাৰ পিছত আৰু তোমাৰ এইকেইটা আৰু নৰ্মেল তাত মই ডালিম 'মৌচমী আম আৰু যি বতৰত যি-যি পোৱা যায় আৰু সেইখিনিয়ে আৰু। ধৰি লওক কল গাখীৰ মিক্স সেনেকা টাইপৰ আৰু বাদাম।
অ' বাকী বিক্ৰী কেনে চলি আছে?
অ' তোমাৰ ভালেই চলি আছে মই অকল তোমাৰ অনলাইন বুলি নহয় আৰু। টো বাৰু মই অনলাইন কৰো কিন্তু। তোমাৰ যিখিনি জুজ আৰু অফলাইনো কৰো অনলাইনো কৰোঁ কিন্তু অফলাইনো কৰোঁ মানে যে তোমাৰ ধৰি লোৱা আমাৰ ঘৰৰ ওচৰত এখন বিদ্যালয় আছে। তেতিয়া হলে ওচৰ ওচৰত মে মই কেতিয়াবা এনেক বহাই দিওঁ আৰু তেতিয়া ভাল এতিাতো, গৰমৰ দিন পৰিছে ন। ত গমদিন পৰিচে যদি কি চেল। কে হয় সেনেকুৱা আৰু ভালে চলি আছে বৰ্তমান তোমাৰ কেনেকুৱা চলি আছে পিছে।
বেয়া নহয় নে বৰ তাৰ তোমাৰ লাহিলে মানুহ বিলাক উম, বিয়া পিছে তেনেহ'লে
দিয়া পিছে ভাল লাগিলে গ বহুত দিনৰ মূৰত তোমাৰ মাত তটো পালো আৰু এইফালে আৰু তোমাৰ এইফালে ভালো লাগিলে তোমাৰ ব পাৰ মানে ভাল চলি আছে বিজনেছটো মানে আৰু কেতিয়াবা যদি কিবা থাকে এইটো মোৰ নাম্বাৰ হয় মই তোমাৰ নাম ছেভ কৰি ল'ম চাগে মোৰ নাম্বাৰটো তোমাৰ তাত আছিলে ত' মই তোমাৰ নাম্ব নামটো ছেভ কৰি ল'ম আৰু কেতিয়াবা যদি কিবা আমাৰ থাকে ওচৰতৎস পাৰ্বণ বা অনুষ্ঠান বিবাহ আ বা আমাৰ বাৰ বিয়াখন গ'লেইিচ মই তোমাক মাতি পাৰিলোঁহেঁতেন। মানে তোমালোকৰ টমটোক দলটো ক' পাৰিলে। হ'ব দিয়া। নেক্স আৰু কাৰোবাৰ কিবা থাকিলে তুমাক জনাম ঠিক আছে আৰু তোমাৰ যদি কেতিয়াবা কিবা ল'ল লগগীয়া থাকে মোক জনাবা কেক চেক। অৰ্ডাৰ দি দিবা ঠিক আছে দিয়া বাই।